হেল্ল'।
হয়, আপোনালোক এটা বিশেষ দৰকাৰত ফোন এটা মাৰিলো। হয়, আমি, আমাৰ, আমাৰ ঘৰত
হয়, হয়।
আমাৰ ঘৰত আমাৰ অ', ককাৰ আমি তিথি পাতিছোঁ, আমাৰ অহা কাইলৈ আপোনাক সেইবাবে আমি নিমন্ত্ৰণ জনালোঁ।
হয়।
হয় আপুনি আহিব।
হয় ঠিক আছে মই যাম।
হয়। আৰু এটা বিশেষ দৰকাৰত মাৰিছোঁ যে আমাৰ এই পিছলাপাৰ নামঘৰত আমি আহিনৰ আহ তিন তাৰিখে আমি এখনি ভাওনা প্ৰদৰ্শন কৰিম। সেইবাবে আমাৰ এটা দোহাৰ দলৰ প্ৰয়োজন হৈছে। আপুনি দোহাৰ চলাই বুলি মই শুনিবলৈ পাইছোঁ সেইবাবে আপোনাক মই এ আজি নিমন্ত্ৰ এ কথাটো ক'লো আৰু আপোনালোকৰ ঘৰলৈ মই যাম বাৰু আপুনি দাম দৰটো ক'ব।
হয় দাম দৰটো বাৰু পিছত হ'ব।
হয়। আপুনি আপোনাৰ আপুনি মুঠতে সেই সেই দিনটোত আপুনি কোনো ভাওনা বেলেগকৈ নকৰিব যাতে আমাৰ ইয়াত অসুবিধাৰ প্ৰয়োজন নহয়।
হয় নিশ্চয় নিশ্চয়।
আৰু বাত বাকী ভাত পানী খালে?
হয় খালো। আপুনি খালে নে?
হয় মই খালোঁ। আৰু আপুনি কিহে খালে?
হয় মই আপোনাৰ মটৰ মাহ আৰু আলুৰে এখন সুস্বাদু তৰকাৰীৰে ভাত কেইটা খালোঁ।
হয় মই শুনিবলৈ পাইছোঁ আপোনাৰ আপুনি বাম খেতিও কৰে বোলে তাত, মটৰৰ খেতি কৰে আপোনালোকৰ সেইফালে। মাটি ওখ।
হয়, হয়।
হয় হয় আপুনি এ মটৰ খেতি কৰে যদিও আপুনি ইমান আহ আপোনাৰ বয়সো হৈছে আপুনি মটৰটো বেছিকৈ নাখাব।
হয়।
হয় মটৰৰ ফলত আমাৰ বহুতো শৰীৰত এ অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে মই এৰ চাৰি বছৰ মই ডক্টৰ পঢ়িছিলোঁ কিন্তু মই সফল হ'ব নোৱাৰিলোঁ। হয় এই তাৰ সেইবাবে মই আপোনাক ক'লো আৰু মোক নুশুধে নি আপুনি মই ভাত কিহে খালো এইটো নুশুধে নেকি আপুনি
হয় আপুনি ভাত কিহে খালে মই ক'ব ক'লে ভাল পাম।
হয় হয় মই আজি পইতা ভাতেৰে খালোঁ। পইতা ভাত ভাতৰ লগত আমি খাৰলি খালোঁ আৰু এই ইমান মানে এই যিটো গৰম দিছে এই গৰমত আমি যদি যদি পঁইতা ভাতৰ লগত যদি অকনমান খৰিচা আৰু খাৰলি লৈ যদি আমি খাওঁ দিনটো কাৰণে আমাৰ শৰীৰটোৱে শৰীৰটোৰ কাৰণে কোনো প্ৰব্লেম নহয়।
এই হয় এই কলটোত আপোনাৰ ইংৰাজী শব্দ ক'লে আমাৰ এই কলটিক কাট হৈ যাব পাৰে। সেয়েহে আপুনি যিমান পাৰে ইংৰাজী ইংৰাজী শব্দ নক'ব।
হয় হয়, আপুনি ঠিক কথা কৈছে। বাদ বাকী আপোনাৰ দেউতা মাৰ খবৰ কওকচোন?
হয়, আমাৰ সকলোৰে খবৰ ভালেই। আপোনালোকৰ?
হয় আমাৰো ভালেই বাৰু আৰু এটা, মোৰহে অকমান অসুবিধা অকমান হৈ আছে। এই ইমান গৰমত এতিয়া আমি খেতি পথাৰলৈ গৈ আছোঁ আৰু বৰষুণৰ ফলত আমাৰ মাথাউৰি ছিগি গোটেই পানী হৈছে, সেই পানীত আমি না নামি নামি এই খেতি কৰি কৰি আমাৰ এ, উম স্বাস্থ্যটো অকমান বেয়া হৈছে। হয়।
হয়, যিহেতু এতিয়া হয়, যিহেতু এতিয়া হয়, আমি খেতি বাতি কৰিছোঁ
হয় হয়।
আমাৰ ইয়াত আমাৰ ইয়াত যিহেতু বানপানীটো অলপ বেছিকৈ হয়।
সেয়েহে প্ৰথম খেতিটো কৰিবলৈ অলপ অসুবিধাৰ সৃষ্টি হয় কিন্তু পাছত খেতিটো যিমান ভবা হয় সিমানটো বেয়া নহয় গৈ। সেয়েহে ইমান বেয়া নালাগে।
হয়, ঠিক কথা কৈছে। আমাৰ প্ৰতি বছৰে এইটো আমাৰ অসুবিধা হয়ে এ, পানীৰ ফলত। আমাৰ মাথাউৰি ছিগে তাৰ ফলত আমি এ, আমাৰ লাভো হয়, আমাৰ এই নদী পানীয়ে আমাৰ খেতি পথাৰলৈ সাৰুৱা পলস আমাৰ কঢ়িয়াই আনে। তাৰ বাবে আমাৰ খেতি এ কিছু দেৰি হয় যদিও আমাৰ খেতি এ, শস্যও বহুত আ, লাভান্বিতভাৱে আমাৰ শস্য পোৱা যায়। আমাৰ তেতিয়া আমাৰ মনটো বহুত ভাল লাগে, আমি ইমান কষ্টৰে এ, খেতি কৰি আমি এ জীৱনটো চলাই আহিছোঁ।
হয়।
আমাৰ বহুত ভাল লাগে। বাকী আপুনি
আপোনাক মই জনালো যে আপুনি আমাৰ নামঘৰত দুহাৰ চলাব লাগিব।
হয়, হয় নিশ্চয়।
আৰু এতিয়া আমাৰ গৰমটোৱে এটা অসুবিধা দি আছে, আপুনি গৰমৰ ওপৰত কিবা এটা ক'ব নেকি?
হয়, যিহেতু আমাৰ মানুহবোৰে গছ গছনিবোৰ বিশেষকৈ এতিয়া কাটিবলৈ বেছিকৈ লৈছে, সেয়েহে আমাৰ গৰমৰ উত্তাপটো বাঢ়িবলৈ ধৰিছে।
হয় হয় হয়, আপুনি ঠিক কথা কৈছে। আমি যিমান পাৰো এজোপা গছ কাটিলে আমি তিনজোপা গছ ৰুব লাগে, সেইটো আমাৰ আমাৰ ককা আইতাই কৈছে।
হয়।
হয়, আমি গছটো যিমান কাটো আমি সিমানেই ৰুব লাগে, আ, তাত কৈ আমি পাঁচ গুণ বেছিকৈ গছ ৰুব লাগে, আমাৰ এতিয়া আমাৰ অসমখন আমাৰ এ, গছ গছনিৰে ভৰা, বাকী আমাৰ বিদেশ এ, যেনেদৰে এতিয়া আ, পাকিস্তান ইণ্ডোনেছিয়া, জাপান, এই বুকত আমাৰ আমাৰ এই অসমত যিমান, আমাৰ ভাৰতত ভাৰতৰ কথাই কৈছোঁ, আমাৰ ভাৰতত যিমানটো গৰম পায় সেইবোৰ উ, বিদেশত তাতকৈ বেছি গৰম হোৱা দেখা যায়। কাৰণ সেইবোৰ সেইবোৰ দেশত গছ গছনিৰ পৰিমণ কম হৈছে। এ, বিল্ডিঙৰ, বিল্ডিং আকৌ কল কাৰখানাৰ আ, ব্যৱহাৰটো বেছিকে কৰা হৈছে আৰু গাড়ী মটৰৰ সেইবাবে আমি এ গছ গছনি কাটিব নালাগে যাতে সেইবোৰ দেশৰ নিচিনা আমাৰ নহয়।
হয়, যিহেতু এতিয়া গাঁৱৰ অঞ্চলতকৈ নগৰ অঞ্চলত গছ গছনি একেবাৰে কম। সেয়েহে নগৰ অঞ্চলত গৰমৰ উত্তাপটো বেছি।
হয় হয়।
বুলি কোৱা যায়, সেয়েহে আমি সকলোকে আহ্বান কৰিব লাগে যে, গছ গছনি ৰুই আমাৰ দেশখন চিৰ সেউজীয়া কৰি তুলিব লা, তেতিয়া আমাৰ আমি এই গৰমৰপৰা পৰিত্ৰাণ পাব পাৰি।
হয় হয়, আৰু এটা কথা শুনিছোঁ যে আপুনি আপোনালোকৰ চাহৰ খেতি পিছা বুলি শুনিছোঁ মই। পাহাৰত আপোনালোকৰ মাত কি আছে তাত আপুনি চাহৰ খেতি কৰে বুলি শুনিবলৈ পাইছোঁ। হাঁহৰ ওপৰত কিছু কথা
হয়, সেইটো এটা ব্যৱসায় বুলিয়ে ক'ব পাৰি।
হয়। হয় হয়, এতিয়া আমাৰ মই এটা আ, এ, কথা আ, মনলৈ আহিছে আমাক। ব্ৰিটিছে আমাৰ কাৰণে চাহৰ খেতি এ আমাক দি থৈ গ'ল, ব্ৰিটিছে আমাক চাহৰ খেতি দি থৈ গ'ল। আমি মই হেই ব্ৰিটিছক এ, চাহৰ খেতি দিয়াৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অ' ব্ৰিটিছে আমাক চাহৰ খেতিয়ে নহয় আমাক ব্ৰিটিছে ৰে'ল দিলে, আমাৰ বহুতো খাদ্য দিলে আমাক। এ, চাহ দি থৈ গ'ল। আৰু বহুতো তেনেকে তেনেকুৱা বস্তু আমাক দি থৈ গৈছে। আ আমি চাহৰ অবিহনে আমি থাকিব নোৱাৰোঁ। আমাৰ যদি ৰাতিপুৱা শুই উঠি যদি আমি ব্ৰাছ কৰি আমি যদি চাহ একাপ খাবলৈ নাপাওঁ আমাৰ দিনটো কাৰণে আমাৰ এ, স্বাস্থ্যটো মানে কেলেং মেলেং লাগি থাকে। অ' সেইবাবে আমি, আপুনি চাহৰ খেতি কৰিছে, আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি মোক এ উম, কেতিয়া মানে আৰু, কিছুদিনৰ পিছত মই আপোনালোকৰ ওচৰলৈ যাম, আপুনি
হয়।
যদি পাৰে, চাহৰ গছ গছৰ পুলি কেইটামান যদি মোক দিয়ে, মই তেতিয়া আপোনাক ভাল পাম। হয়, তাৰ বিনিময়ত মই কেইটকামান আপোনাক দি দিম বাৰু।
হয়, এটা জোখ খুত -যোগেদি মই শুনিবলৈ পাইছো, যে আপুনি হেনো পথাৰলৈ নগৈ ঘৰতে শুই বহি খাইে থাকে।
হয় মোৰ, মোৰ স্বাস্থ্যটো হয়-হয়। মোৰ, আগতে মই বহুত খেতি কৰিলো, আগতে মই পঞ্চাছ বিঘালৈকে মই খেতি অকলে কৰিছো আধি লৈ, আৰু মোৰ নিজৰ বেছি মাটি নাই, আহ ম দহ বিঘা মাটি আছে, বাকী চল্লিশ বিঘা মাটি মই আধিয়ে কৰিছিলো। আৰু মই সেই খেতি কৰিয়ে মই এ, চলিছিলো, এতিয়াও মই সেই খেতিয়ে কৰোঁ। এতিয়া মোৰ নিজৰ ছবিঘা মটিয়ে মই এ, নিজেই নকৰো বাৰু আধিলে দিওঁ মোৰ আহ, ল'ৰা দুজন, এজন ল'ৰাই মোৰ চাকৰি পালে। সেইবাবে মই এতিয়া মোক সে সিহঁতি মোক খেতি পথাৰলৈ যাবলৈ নিদিয়া হল, মই সেইবাবে মই ঘৰত বহি থাকো, হ'লেও মই ঘৰতে বহি এ ঝাৰু বনাও, ডলা বনাও, চালনী বনাও, সেইবোৰ বনাও, কিন্তু মানুহে ভাবে যে মই এ, ঘৰতে বহি শুই, শুই খাওঁ বুলি এতিয়া আপোনাৰ কাণত পৰিছে সেই কথা বেলেগৰ পৰা মই গম পাইছো বাৰু, নহয় জানো?
হয়, হয়, হয়, যিহেতু আপুনি ঝাৰু, বাহনী আদি বনাই, এই হাতবিদ্যাটো এটা বহুত ভাল লক্ষণ, এই কথাটো শুনিবলৈ পাই মই বহুত, লাভ অনুভৱ কৰিছো আপোনাক।
হয়, এইটো মই মোৰ ককা ককাক মই এইটো ধন্যবাদ জ্ঞাপন কৰিম যে, ককাই মোক এইটো শিকাই থৈ গ'ল।
হয়।
হয়, মোক এ, ককা ককায়ে আমাৰ দে-দেউতাই জানে বাৰু অ', বহুতো জানে, দেউতাই আমাৰ বহুতো, ডাঙৰ, ডাঙৰ এ, ধান থোৱা কিবা হেৰি বনাই, দলি নে কিবা এটা বনাই। আৰু এ, বহুতো, বাঁহ বেতৰ বহুতো সজুলি আছে। বনাব জানে, আৰু মইও এতিয়া প-পৰা হ'লোগৈ। হয়, এতিয়া মই এতিয়া পৰা হ'লো গৈ। অ', বহুত ভাল লাগে, এইবোৰ বনাই। বাকী আপোনাৰ, উম, শুনিবলৈ পাইছোঁ আপোনাৰ দেউতাই বহুত এ, সুন্দৰ ভাও লয় হেনো। যদি পাৰে, আমাৰ এটা ভাৱৰীয়াৰ এ, প্ৰয়োজন হৈছে, সেইটো হৈছে আমাৰ আ, আহ। উম, উম। উম, কি বুলি কয়, ভাউৰীয়া জনৰ নাম, ভাওটোৰ নামেই পাহৰি গৈছোঁ, ৰ'ব। মনলৈ আহি আছে বাৰু মুখত অহা নাই এইটো হৈছে উম এ চক্ৰ কি বুলি কয় নামটো মনলৈ অহা নাই আপুনি জানিব নেকি এইটো নিসিংহ মুৰাৰী? চাৰি সিদ্ধ নহয় বাৰু এইটো হেৰি বুলি কয় এইটো অ হয় ক'ব নেকি আপুনি নামটো যদি মনলে আহিছে?
হয় নৰসিং হয় নৰসি
হয়- হয়, নৰসিংহ নহয় বাৰু অসুৰ নৰসিংহ নহয়। নৰসিংহ হৈছে আমাৰ আ, নাৰায়ণ নাৰায়ণে এ হিৰণ্য কশিপুৰক বধ কৰিবলৈ সেইটো ৰূপ ধাৰণ কৰিছিলে এতিয়া মনলৈ আহিল যেতিয়া আপুনি নৰসিংহ বুলি কওঁতে মোৰ হিৰণ্য সিবুৰৰ কথা মনলৈ আহিলে সেই ভাওটো আমাৰ আমাৰ গাঁৱত